হেল্ল' অ কি কৰিছ?
এনেই আছোঁ তই?
আছে মাত্ৰ ভাত পানী খালো তই খালি?
নাই খোৱাই নাই।
অ উম কিবা কি কৰিছ আছ এনেই ন। ব্যস্ত নি?
নাই নাই ব্যস্ত নহয়।
এ শুনচোন তাৰমানে। কথা এটাৰ বিষয়ে আলোচনা কৰিবলৈহে ফোন কৰিছিলো তোক।
উম কচোন ক।
উম হেৰি আজিৰ দিনত মানে চা আজিৰ সময়ত ছোৱালীৰ শিক্ষাটো বহুত আত্মনিৰ্ভৰশীল ন। বহুত প্ৰয়োজন। ত' তোৰ মতে আহ আজিৰ সময়ত এই বিষয়টো কিমান গুৰুত্বপূৰ্ণ বুলি ভাব?
তই যে এইটো সুধিলি মোৰ মতে এইটো বহুতেই বেছি গুৰুত্বপূৰ্ণ বিষয় হয়। আৰু ক'ব গ'লে আগতে বহু ঠাইত এনেকুৱা আছিল কি ছোৱালীবোৰক পঢ়িবলৈ বিশেষ এটা সুযোগ দিয়া নাছিল কিন্তু এতিয়া তোৰ সময়ৰ সলনি হৈছে। শিক্ষা ছোৱালীৰ কাৰণে বহুতেই বেছি অধিকাৰ যিখিনি ল'ৰাৰ বাবে আৰু এনেকুৱা বহুতো জ জাগা এতিয়াও আছে যিবোৰত
উ
মানে ছোৱালীক নপঢ়ায়। কিন্তু লাহে লাহেতো কমি কমি আহি আছে কিন্তু বহুত ভিতৰীয়া গাওঁ অঞ্চল আছে। যে য'ত আজিও ছোৱালীবোৰক পঢ়িবলৈ নিদিয়ে। সিহঁতক বিয়া দি দিয়ে।
ঠিক কৈছ বাৰু দেউতা মানে একদম সচা কথাই কৈছ ধৰ অ' ক'ব গলেতো শিক্ষা শিক্ষা থাকিলে অ' আজিৰ যুগতো অকল মানে শিক্ষা থাকিলে চাকৰি পোৱাই নাই। ন ন তোৰ নিজৰ ভাল বেয়া বুজিহে মানে আহ অ' মানে তোৰ ভাল বেয়া গুণ বোৰ চাই পেলাইহে তোক মানে আজিৰ যুগত চাক গঢ়ি তুলিব আৰু অ' ক'ব গ'লে শিক্ষা থাকিলে কেৱল চাকৰিটো পোৱাই নহয় লগতে নিজৰ ভাল বেয়া সকলোবোৰ মানে আমি নিজে সিদ্ধান্তও ল'ব পাৰো।
উম তই ঠিকেই কৈছ আৰু যদি আমি আত্ম আত্ম মানে আমি যদি হওঁ অহ তেতিয়া- কোনো পৰিস্থিতিয়ে আমাক মানে এইটোৰ কাৰণে ৰখাব নোৱাৰে আৰু ক'ব গ'লে এ‌ নিজৰ উপাৰ্জনৰ কাৰণে নিজেই টকা ঘটাব পাৰে মই ভাবো আৰু কি ছোৱালীকো সেইখিনি। শিক্ষা দিয়া বহুতেই বেছি গুৰুত্বপূৰ্ণ যিখিনি ল'ৰাক দিয়া হয়। আৰু বেলেগৰ ওপৰত যাতে নিৰ্ভৰ হৈ থাকিব নালাগে ছোৱালী বোৰে লৰাবোৰৰ ওপৰত। সেইটোয়ে ভাবো বিয়াৰ পিছতো যাতে সিহঁতে কিবা এটা কৰি খাব পাৰে।
অহ অহ মইয়ো ভাবো মানে চা এজন যদি শিক্ষিত অহ ছোৱা ছোৱালী ছোৱালী ছোৱালী থাকে মানে। তেওঁলোকে কেৱল নিজৰ জীৱনে সলনি নকৰে। ত' গতিকে গোটেই পৰিয়াল খনেৰে উন্নতিতটো ডাঙৰ ভূমিকা। কা মানে এটা ভূমিকাও তেওঁলোকে মানে। ইম্পৰ্টানট ৰোল এটাও প্লে কৰে ত'। মই ভাবো ছোৱালীৰ শিক্ষাটো বহুত প্ৰয়োজন বুলিও ভাবো।
তই ঠিকেই কৈছ আৰু তোৰ এনেকুৱা নহয় কি শিক্ষিত হ'লে তই একে চাকৰিয়ে কৰিব লাগিব। তই। শিক্ষিত যদি হ তই পৰিয়াল এটা চলাব পাৰিবি তই সন্তানক। ভাল শিক্ষা দিব পাৰিবি তাৰপিছত মূল্যবোধ। বস্তুবোৰ শিকাব পাৰিবি আৰু সেইবাবে কোৱা হয় কি এজন। পুৰুষ শিক্ষিত হলেই এজন ব্যক্তি শিক্ষিত নহয়। কিন্তু এজন যদি মহিলা শিক্ষিত হয় তেন্তে গোটেই পৰিয়ালটোৱে শিক্ষ শিক্ষিত হয় আৰু ক'ব গ'লে যিহেতু। মানুহজন যিহেতু পুৰুষজন বাহিৰতেই থাকে তেন্তে। ছোৱালী মহিলাইতো গোটেই ঘৰখন চাব লাগে ছোৱালী এজনীয়ে গোটেই ঘৰখন চাব লাগে। অহ ছোৱালীজনী শিক্ষি। শিক্ষিত হলেহে গোটেই পৰিয়ালটোৰ কাৰণে ভাল ভাবিব পাৰিব বা ভৱিষ্যতৰ কিবা। বা কৰিব পাৰিব সন্তানক ভালকৈ শিকাব পাৰিব।
অহ অহ তই কিন্তু একদম মানে ঠিক কথা কৈছ আৰু ধৰ আজিকালি অহ কব গলে ছোৱালীবোৰ কেৱল মানে উম চিকিৎসক। শিক্ষক বিজ্ঞানী বা আৰক্ষীয়ে হওঁক অহ আৰু পাইলেট। খেল এ খেলুৱৈও হয় কিছুমান আৰু বহু ছোৱালী এনে থাকে তেওঁলোকে ব্যৱসায়ো। আহ তেওঁলোকে প্ৰায় সকলো ক্ষেত্ৰতে মানে। আজিকালি ছোৱালীবোৰে সফল লাভ কৰিছে ধৰ মানে। যি সকল‌ অকল আজিকালি ক'ব গ'লে ছোৱালী বোৰ বহুত আগবাঢ়িছে অকল কেৱল যে মানে বিয়াৰ। যে অকল এখন ঘৰে নচলাই তেওঁলোকে গোটেইখন তেওঁলোকে আজিকালি। কি চলাব। পাৰ হৈ গৈছে বুলি ক'ব পাৰি চাকৰি পা ঘৰ চাকৰি পা আদি কৰি। ঘৰ সংসাৰখন হওঁক বা পৰিয়ালবোৰ সকলোবোৰ কব গলে।
উম তই ঠিকেই কৈছ দেই আৰু আজিকালিতো। তোৰ অনলাইন ব্যৱসায়বোৰ যে ওলাইছে। ষ্টাৰ্টআপ হওঁক এইবোৰ হওঁক সেইবোৰৰ ক্ষেত্ৰত ছোৱালীবোৰে মানে বহুত বেছি সিহঁতৰ প্ৰতিভা দেখা। আৰু বহুত বেছি আগবাঢ়ি গৈছে অনলাইন ক্ষেত্ৰত। আৰু যদি ক'বলৈ যাওঁ সেইবোৰ সেইবোৰৰ বাবে আৰু অনলাইন ব্যৱসায়ৰ বাবে। বহু ছোৱালীবোৰে বহু ছোৱালীয়ে এইটো নিজৰ।
সেই বুলি ভাবি কিনে কৰি লৈ যাই আছে আৰু ক'ব গ'লে। আন লোককো মানে বহুত বস্তু শিকাইছে এনেকে। সেইটোৱে আৰু।
উম সেইটোৱে অ কিন্তু মোৰ মতে হা মানে এতিয়াও কিছুমান ঠাইত ছোৱালীৰ শি ক্ষাক মানে বেছিকে গুৰুত্ব দিয়া হোৱা নাই এতিয়াও আছে এনেকোৱা কিছুমান ঠাই ত' সোনকালে মানে সেইবোৰ ঠাইত সোনকালে ছোৱালীবোৰক বিয়া বিয়া দি দিয়ে তাৰপা বিদ্যালয় মানে কিছুমান যদি যা দাৰেক স্কুললৈ তেওঁ তেওঁলোকক বিদ্যালয়ৰ এৰাই দিয়া বা ছোৱালী ইমান পঢ়া পঢ়াৰ প্ৰয়োজন নাই বুলি, ভবা মানুহো বহুত আছে ত তেতিয়া সেইবোৰ ছোৱালীয়ে মানে বহু এনেকোৱা কিছুমান আছে যোনবোৰ মানে বহুত অ পঢ়া -শুনাত ক্ষেত্ৰত ভাল থাকিও তেওঁলোকে এইবোৰ উম! মানে তেওঁলোকে শিক্ষা লাভ কৰিব নোৱাৰে। তাৰ ফলত এনেকুৱা বহু মানুহ আছে জোনবোৰে ভাবে যে মানে ছোৱালীৰ ইমান পঢ়াৰ প্ৰয়োজন নাই বুলিও।
তই ঠিকেই কৈছ আৰু সেইটোৱে হ'ল ডাঙৰ সমস্যা আৰু এনেকুৱা মানসিক কথাতো সলনি হ'ব লাগে, আৰু যদি ক'বলৈ যাওঁ ল'ৰা আৰু ছোৱালী দুয়ো সমান। তো সেইকাৰণে দুয়োটাই একেই মানে পাব লাগে একে শিক্ষা পাব লাগে তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব। তেতিয়াহে আমাৰ ভৱিষ্যতটো ভাল হব ত মই ভাবো দুয়টাই যিহেতুকে একে সেইকাৰণে দুয়োটাই সুযোগ পাব লাগে সব বস্তুতে সব ক্ষেত্ৰতে।
উম! উম! হয় বাৰু আৰু ধৰ আজিকালি অ ছাত্ৰীবোৰ মানে চৰকাৰেও বহুকেটা আচনিও মানে উলিয়াইছে ধৰ অহ অ বিনামূলীয়া পাঠ্যপুথি দিছে তেওঁলোকক তাৰপৰি চাইকেল বিতৰণ কৰি কৰিছে তেওঁলোকে যাতে আহ বিদ্যালয়লৈ যাব পাৰে তাৰ প্ৰ দক্ষতাৰ বিকাশৰ প্ৰশিক্ষণ আহ এইবোৰ সকলোবোৰ চৰকাৰে দিছে তেওঁলোকক কিন্তু মানে অ এইটো জানো অকল চৰকাৰৰ দায়িত্ব হয় নহয় ন। পৰিয়ালৰো সমানে দায়িত্ব থ থকাটো উচিত বুলি মই ভাবো
তই ঠিকেই কৈছ আৰু মই ভাবো মানে চৰকাৰ হওক পৰিয়াল হওক গোটেইবোৰে ছোৱালীক সাহস দিব লাগে ছোৱালীক আগবাঢ়ি যাবলে। দিব লাগে চাথ দিব লাগে মই ভাবো আৰু আৰু সিহঁতৰ ওপৰত বিশ্বাস ৰাখিব লাগে। কিহঁতে আগবাঢ়ি যাব পাৰিব বুলি তেতিয়াহে চাগে আমাৰ সমাজে আঁকোৱালি ল'ব ছোৱালীবোৰক। সিহঁতেও যাতে শিক্ষাটো গ্ৰহণ কৰিব পাৰে আৰু সিহঁতে যাতে স ফল হ'ব পাৰে সেইটো সিহঁতে যদি দেখায় কি অ ছোৱালীবোৰে পাৰিব- তেতিয়া চাগে বহুতেই বেছি আগবাঢ়ি যাব আমাৰ সমাজ হওঁক আমাৰ দেশখন হওঁক ভৱিষ্যতে
সেইটো হয় আৰু উম ধৰ যদি তেওঁলোকে আত্মনিৰ্ভ নিৰ্ভৰশীল হয় নিজৰ মতে ত কেৱল তেওঁলোকে মানে টকাই উপাৰ্জন উপাৰ্জন নকৰে লগত নিজৰ অধিকাৰ বোৰ জানিব আৰু তাৰপা ক'ত কেনেকৈ কেনেদৰে মানে সিদ্ধান্ত নিজে ল'ব লাগে সেইবোৰ জানিব তাৰপা বিপদৰ কিবা সন্মুখীন হলেও মানে সাহসেৰে তেওঁলোকে থিয় দিব প পাৰিব। ত এইবোৰ আত্মনিৰ্ভৰশীল হোৱাটো এটা মানে তেওঁলোকৰ বহুত তেওঁলোকৰ বাবে বহুত প্ৰয়োজন বুলি মই ভাবোঁ।
উম তই ঠিকেই কৈছ আৰু আজিকালিতো এনেকোৱা নহয় কি অকল বোলে শিক্ষাটো থাকিলেই চব মানে সম্পূৰ্ণ হৈ যায় মানুহ এটা কিন্তু এনেকুৱা নহয়। আচলতে শিক্ষাৰ লগত ডিজিটেল শিক্ষাও লাগিব কম্পিউটাৰৰ। জ্ঞানো লাগিব আৰু যোগাযোগৰ দক্ষতাও লাগিব, তোৰ নিজৰ ওপৰত। বিশ্বাস হলেহে আগবাঢ়ি যাব পাৰিবি এনেকুৱা নহয় কি অকল ছোৱালীবোৰক পঢ়ালেই হ'ল নহয়। বাহিৰা শিক্ষাবোৰো দিব লাগিব তেতিয়াহে সিহঁতে ক'ৰবাত গ'লে। ইণ্টাৰভিউ দিলে ভালকৈ ক'ব পাৰিব লাগিব তেতিয়াহে ক'ব পাৰিব নহ'লে। একোৱেই হৈ নুঠে আৰু। তেনেকুৱা যদি গোটেইখিনি বস্তু যিবোৰ লৰাই পায় আৰু এইবোৰ যদি ছোৱালী। তেতিয়লে ছোৱালী বহুত অধিক। তি খালী হৈ উঠিব হয়নে নাই ক।
তই একদম ঠিক কথা কৈছ মানে ধৰ আ। যুগত যদি কোনো ছোৱালীয়ে শিক্ষিত। নহয় নহয় বা মানে শিক্ষিত হয় আৰু নিজৰ ওপৰত আত্মনিৰ্ভৰশীল। হয় তেন্তে তেওঁ সমাজৰ বাবে এটা অনুপ্ৰেৰণাও হৈ পৰিব
উম তই ঠিকেই কৈছ আৰু যদি কবলৈ যাও সফল মানে মহিলাসকলৰ আৰু জীৱন কাহিনী চালে আমি দেখো যে শিক্ষাটোৱে আছে কিন্তু মই ভাবো কিন্তু মই ভাবো কি এনেকে নিৰ্ভৰটোৱে মানে এনেকে আছে আৰু
অ অ অ অ। শুনি আছো শুনি আছো অ একদম ঠিক মানে আশা কৰো যাতে ভৱিষ্যতে মানে। আমাৰ দৰে প্ৰতিগৰাকী এজনী ছোৱালীয়ে সমান সুযোগ লাভ কৰে। নিজৰ পৰিচয়ও দিব পাৰে ত' আহ তোৰ লগত। ভাল লাগিল আলোচনা কৰি এইৰ বিষয়টোত।
ঠিক আছে দিয়ক।